হ
হেল্ল'
অঁ হেল্ল',
হেল্ল'
হেল্ল' হেল্ল' উ উম কি কি হৈ আছে আপুনি কি কৰি আছে ল'
অ অ
আ আজিৰ দিন কেনেকে গ'ল হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' অ আজি আ আপোনাৰ দিন কেনেকা গ'ল আজি আপোনাৰ দিন কেনেকে গ'ল
অ দিন ভালে গৈছে মোৰ অ আজি এতিয়া এতিয়া মই এই মাৰ্ তেখেতৰ পৰা আহিলো এতিয়া এই মেডিচিনৰ মই মেডিচিনৰ ফাৰ্মাচত কাম কৰোঁ ন এইটো কাৰণে আপোনাৰ মাতটো কম কম আহি আছে
অ নাই নাই এই এতিয়া এতিয়া ভালেই আছে
আহ
কি মেডিছিন আনিছে আপুনি
কি মেডিচিন আনিছো
আহঁ
মেডিচিন মানে এইবিলাকব আমাৰ এটা মানে বিলত আহে মানে এইটো যেনেকুৱা আজি যিমান মেডিচিন লাগ এইটো মানে আমি অনলন কেতিয়াবা অফলাইন অৰ্ডাৰ দিব লাগে সেইটো কাৰণে আগতে অৰ্ডাৰ দি দিও তাৰ পিছত লৈ আনো কেতিয়াবা পালে ফিজিকেলিও যাব লাগে গৈ কেনে অৰ্ডাৰটো দি কেনে তাৰপিছত মেডিচিনটো লৈ আনিব লাগে হয়
উ ভাল ভাল আৰু ডিউটিটো কিমান টাইম
হা
আপোনাৰ ডিউটিটো কিমান টাইম
ডিউটি মোৰ ৰাতিপুৱা আঠটাৰ পৰা ৰাতিপুৱা আঠটাৰ পৰা সাতটা লৈ থাকে মানে মোটামুটি এঘাৰ মান ত হৈ যায় ক দে
ভাল ভাল চেলেৰি কিমান পাই আছে আপুনি
এইটো বৰ্তমান হাত দি আছে বাকী কি তোমাৰ
মোৰ ভাল এতিয়া মই কিবা বেংকৰ কাম কৰি আছিলোঁ
অ বেংকৰ মানে তোমাৰ এইটো কোনটো ব্ৰাঞ্চ হয়।
অঁ মোৰ আই ডি এফ চি ব্ৰাঞ্চ এইিটো অঁ গুৱাহাটী কমাৰ্চ কলেজ লগত আছে
অ মানে গুৱাহাটীৰে ব্ৰাঞ্চ হয়
অঁ গুৱাহাটীৰে
এইটো হেড কোৱাৰ্টাৰটো ক'ত আছে মেইন হেড কোৱাৰ্টাৰ
কি মেইন গুৱাহাটীৰ
অ তোমোক ক ব্ৰানঞ্চ হয় যটো মানে
গুৱাহাটী কলেজ গুৱাহাটী কলেজ
অ গুৱাহাটীতে পৰে ন অঁ ঠিকে আছে বাকী কিমান দিন হ'ল সোমোৱা
মই এই এসপ্তাহ হ'ল এনেকাা অ কু্তা
অ অ ঠিকে আছে এতিয়া
তাতেও আছে প্ৰেছাৰ
তোমাৰ মানে তোমাৰ ডেইলী কি বেচিছৰ ওপৰত তোমাৰ কামটো থাকে মানে কেনেকুৱা টাইপৰ
এ যোনটো মানুহ লোন লৈ আৰু দিব নোৱাৰে না তাৰ কে অঁ তাৰ কাৰণে এম আইটো কালেক্ট
অ মানে লোন এইটো কেনেকুৱা টাইপৰ মানে
কিছুমান মানুহে এইটো পাৰ্চনেল লোন লয় টু হুইলাৰ লোন লয় অ এনেকাই
মানে চব লোন মানে হম লোন
অ সব লোন চব লোন অ পাৰ্চনেল লোন হোম লোন টু হুইলাৰ লোন এইবিলাক চব
ঠিকে আছে বাকী তোমাৰ এক্সপিৰিয়েঞ্চ লান এতিয়া হোৱা নাই এতিাতো মই জাষ্ট আহিলো মাৰ্কেটৰ পৰা এতিয়া কৰিম আহ ব়িয়া
লঞ্চত কি খাব লাঞ্চত
লাঞ্চ চাও কি নহয় মই মই ঘৰৰ পৰাই লৈ আনো নহলে কেতিয়াবা মই বাহিৰতে পালো
অ তোমাৰ ফেভৰেট দিছ? কোন কোনটো
মোৰ ফেভট ডচ হয় ক'ব গলে বিৰিয়ানী হয় বিৰিয়ানী খাওঁ নহ'লে কেতিয়াবা এনে বাহিৰৰ এনে ফা ফুড খাওঁ আৰু কেতিয়াবা ম'ম' চম' এইবিলাক
অ এ মম' ইমান ভাল নহয়। কিন্তু অ অ মন গ'লে খাব লাগিব সেইটোতো হয়।
বাকী তোমাৰ কেনেকুৱা চলি কেনেকুৱা আছে। ভাল ন
অ ভাল চলি আছে কি কৰিম এতিয়া উ কামটোয়ে কৰি আছিলো মই
অ ঠিকেছে কৰি থাকা এইটো বেয়া নহয় কণটো
অঁ
আগ তোমাৰো এক্সপিৰিয়েঞ্চ নাই চাগে ন নতুনে সোমাইছা অ অ
উম অলপ টাইম লাগিব এক্সপিৰিয়েঞ্চ হৈ যাব এনেকুৱা নহয় অ কৰিলে
তোমাৰ তাতে কি চিষ্টেম কিন মানে এক বছৰ পিছত প্ৰমোচন নেকি?
নাই এক বছৰ পিছত ন কেনেকা তাই এইটো টাইম দিব লাগিব আৰু এক বছৰ নহয় পাঁচ
মানে এনেকুৱা কিবা কোৱা নাই নেকি মানে ইমান অ
অ
এম আই লোন অ এতিয়া মই দুটা ওলাইছো আৰু তি অ কামত যাব নালাগে কিন্তু যোনটো মানুহ। পে'মেণ্ট নকৰে না ৰিকোভাৰ অ ৰিক
অ মানে সিহঁতৰ ঘৰত ভিজিত কৰিব লাগে কি সেইটো হয়
এতিয়া কৰি আছোঁ কৰিয়ে থাকিম এতিয়া লাহে লাহে
উম সেইটোৱে ফাৰ্ষ্টত এক্সপেৰিয়েন্স গেইন কৰে এইটো ভাল হ'ব কাম কৰিব লাগে অ এই চব বস্তু ত অলপ অলপ আছে
আৰু আজিকালি পেইণ্টিং কৰি আছা নেকি ড্ৰয়িং স্কেটচছ।
এইটো কৰি আছো অলপ অলপ টাইম চাইম পালে কেতিয়াবা কৰো আৰু মানে মোৰ টাইমো নাথাকে ন নহলে উইকলি এদিন বন্ধ থাকে কেতিয়াবা কৰো।
কৰা - কৰা এইটো ভাল তো পেণ্টিং কৰি থাকা।
সটোৱে আৰু মানে আগতে কৰিছিলো এতিয়া মানে অলপ বেছিকে দিয়া- দিয়াএইটো ইনষ্টাগ্ৰামতো দিব লাগে এইটো ভিডিঅ চিডি' বনাই থাকো কেতিয়াবা।
অহ ', সেইটোয় এ আহিব- আহিব কৰি থাকা তমে
সেইটোয়ে আৰু টাইম লাগে চব বস্তু কিন্তু। এতিয়া কৰি আছো। কাইলে
ডেইলী বিডিঅ কিমান অপলোড কৰা তুমি।
ডেইলিতো নহয় উইকলি দুটা বা তিনিটা কৰোঁ আৰু। কাৰণ কি এটা ড্ৰইং বনোৱাটো বহুতটাইম লাগি যায়। ন।
অঁহ ', কিমান দিন লাগে?
অহ ',
অহ ', - অহ ', ডেইলী শৰ্ট শৰ্ট বিলাক। দিয়া আপলোড কৰি দিয়া অঁহ ', থাৰ ছেকেণ্ড
ইউটিউব চেনেলো খুলিছো তাতও দি আছো। উম ',
কিমান ফ'লয়াৰ'আছে।
এতিয়াতো টুৱেণ্টি চেভেন হৈছে মাত্ৰ। চাৰিমাহ হৈ গ'ল নহয় মোৰ এইটো একাউন্টটো বহুত পুৰণা হয় দুহেজাৰ এক। শছাৰ কিন্তু মানে এনেই আৰু খুলি থৈছো। মোৰ ইমান ইচ্ছাও নাছিল তাৰপিছত এতিয়া ভাবিছো অলপ ড্ৰয়িঙৰ এইটো আপলোড কৰি থাকো আৰু।
উম', - উম ', আৰে কৰিলে পাৰিবা চব পাৰিবা।
উম ', সেইটো আৰু মানে এক্সট্ৰা অলপ কিবা স্কিল থাকিবও লাগে আজিকালি এটা খেলিদি নহয় আজিকালি বহুত কিবা কিবি। এইবে তাকে চব বস্তু আজিকালি এক্সপৰিয়েঞ্চ। যাওতে যাবা।
তুমি এটা বেছিক কাম কৰিব যোৱা, তাতেও এক্সপেৰিয়েন্স লাগিব। হা
উম, আজি কিবা পেইণ্টিং কৰিছা নেকি তুমি?
আজিতো কৰা নাই, আজি মই এতিয়া ডিউটিত আছো ন। এবাৰ ৰাতিত গৈ কেনে কৰো আৰু নাইট
আৰু ভিডিঅ চিডিঅ শৰ্ট ভিডিঅ আপলোড কৰিছা। হেল্ল'। হেল্ল'। হেল্ল। ক'ত গৈছা তুমি, হেল্ল। হেল্লো। শৰ্ট ভিডিঅ'বিলাক আপল'ড কৰিছা, তুমি?